কি কৰিছা
এনেই আছো তুমি
মই এনেই আছো ভাত খালা
খালো তুমি খালা
হেল্ল'
অ দালি ভাত ভাজি তুমি
মই দালি ভাত ভাজি বনালোঁ তাৰপিছত আকৌ চাটনি বনালোঁ
ঠিকে আ আজি কোৱা নাই যে ইমান দেৰি হৈছে
এই মোবাইল চাই আছোঁ তুমি
ময়ো এই টোপনি অনাাই কাৰণে মোবাইলকে চাইছো তাৰপিছত অকণ কিবা কিবি লিখিবলৈ আছিলে যে
উ
ইাকে লিখিলো কৰিলো প্ৰজেক্ট চজেক্ট কৰিছো প্ৰেক্টিকেল বনালো সেই পিনে আকৌ তাকে এতিয়া সামৰি মৰি বুলি অকৌ শো নেকি তাৰপিছত টোপনিয়ে না হয়ে কাৰণে আকৌ মোবাইলত তাকে চাই আছোঁ
পঢ়া কি পঢ়ি আছা এতিয়া তুমি
মই এইবাৰ তোমাৰ টুৱেলভত
ত ফোন ন ভালকে পঢা ভালৰে পইচা ন নাই
পঢ়া হোৱাই নাই যি গৰম কলেজে যাব পৰা নাই ক্লাছে এ পোৱা নাই ইমান গৰমত আৰু ৰাস্তাডালো ইমান বেয়া
অ পঢ়িব লাগিব গৰম বুলি যে তুমি পঢ়িব নালাগিব এইটো কথা নহয় নহয় গৰম গৰম হ'লেও পঢ়িব লাগিব তেতি তেতিয়াহে আকৌ কিবা এটা ভৱিষ্যত হ'ব পাৰিবা
তোমাৰ বেমাৰ আছে যে মানে তলমু কৰিব নোৱাৰো মানে চৰ্দি তৰ্দি লাগি আছে ন ৰাজীৱ চানচ আছে এইেই কাৰণে
গম পাইছো হ'লেও তুমি পঢ়িব লাগিব কাৰণ পঢ়িলেহে তোমাৰ এটা কিবা এটা হ'ব যদি তুমি বেমাৰ বেমাৰ কৰি থকা তেতিয়া যদি নপঢ়া তুমি তেলে তোমাৰো কামত নাহিবন তুমি পঢ়িব লাগিব।
নাই পঢ়িছো বাৰু তোমাৰ ভালকে পঢ়ো হেৰি তাৰ পৰা সাতটাৰ পৰা দহটালৈকে পঢ়ো তাৰপিছত আকৌ ৰাতিও পঢ়ো তেনেকে অলপ চলপ
তাকে হাইাৰ ছেকেডেৰী পাছ কৰিলে তুমি এতি তুমি যদি হায় ছেকেণ্ডেৰীটো পাছ কৰা ভালকৈ তেতিয়া তুমি লাইন ধৰি পেলাই পঢ়িব লাগিব আৰু লাইন ধৰি পঢ়িবলৈ হ'লে তোমাৰ তহঁতক বহুত কষ্ট হয় এতিয়া বহুত কষ্ট কৰিব লাগিব তেতিয়াহে তুমি কিবা এটা হ'ব পাৰিবা যদি কষ্ট নকৰা তেতিয়াতো একো হ'ব নোৱাৰিবা সেইকাৰণে এতিয়া লাইনতটো লোৱাৰ আগতে তুমি ভাবি ল'বা যে মই লাইনতটো সি যিটো লাইনত ল'ম সেই লাইনটো তুমি চিন্তা কৰা যে মই এইটো লাইনত ল'ম আৰু এইটো লাইনত লৈলে যেতিয়া মই ইবা এটা কৰিব পাৰিম। বা চাকচছ হ'ব পাৰিম সেই চটো হবলৈ হলে তুমি কষ্ট কৰিব লাগিব। আৰু কষ্ট কৰিবলৈ হ'লে তুমি যদি মোৰ বেমাৰ। বোলে আমুক হৈ আছে বা বেমাৰ হৈ আছে তেনেকে হলেতো তোমাৰ নহব গতিকে তুমি সেইটো নিজেই ভাবি চাব লাগিব। আৰু তেতিয়াহে তুমি ভাল এজন সু নাগৰিক হ'ব পাৰিবা। আৰু যদি তোমাৰ বেমাৰ বেমাৰ কৰি থাকিলে তুমি কেনেকে হ'লে কেনেকে হ'ব হয়নে নহয়।
হয় বাৰু মই পঢ়াত পঢ়িছো বাৰু মানে এতিয়া অলপ ৰেষ্ট মানে ৰেষ্ট লৈছো অলপ কিমাননো পঢ়িম পঢ়ি পঢি কিবা লাগি গৈছে ন। অ মাও অলপ ক'লে যে এতিয়া হ'ব দে এতিয়া পঢ়িব নালাগে অণ দে পঢিবি এনে বাৰু পঢ়িয়ে আছিলো মই। তাৰছত বোলো নাই অলপ দেৰিকৈ পঢ়ো নেকি ইমান পঢ়িব মন যোৱা নাই। কিমান পঢ়িম আৰু পঢ়ি পঢি বেইনটোও বেয়া হোৱাৰ নিচিনা হৈ গৈছেগৈ পঢ়িয়ে আছো দিনটোৰ পৰা পঢ়িয়ে থাকো
পঢ়িব লাগিব কাৰণ আজিকালি পঢ়িলেহে তোমাৰ পাৰ্চেণ্টেজ ভাল হ'ব লাগিব পাৰ্চেণ্টেজ ভাল হ'লেহে তুমি লাইন লাইন ধৰি পৰিব যদি তোমাৰ পাৰ্চেন্টেজ ভাল নাথাকে তুমি লাইনত কনেকৈ লবা ল য লাইনত যাবলৈ হ'লে তোমাৰ পাৰ্চেন্টেজ লাগিব আৰু সেই পাৰ্চটেজ পঢ়িব লাগিব এতিয়া ধৰা কিছুমানে চৌববিশ ঘণ্টা পঢ়িও ভালকৈ পাছ কৰিব নোৱাৰে। কিছুমানে কম পঢ়িও পাৰ্চেন্টেজ ভাল কৰিব পাৰে সেইটো নিজৰ ওপৰত কথা তথাপিতো ভালকৈ পঢ়াটো মানে মানুহৰ মেইন দায়িত্ব আৰু নিয়ম মানে নিয়ম মানি চলিব লাগে যে মই এদমান সন্ধিয়া ৰাতি সাত ইমানৰ পৰা ইমানলৈ ইমান পঢ়িলো আৰু ৰাতিপুৱা সময়ত মই ইমান পাৰি ইমানত পঢ়িলো দুপৰীয়া ইমান সময় টাইম টেবুল এটা ল'ব লাগে সেই টাইম টেবুল কৰিঢহে তুমি পঢ়িব লাগে যধে মধে পঢ়ি লাভ নাই। কাৰণ আৰু যিটো মানে ধৰা তোমাৰ এতিয়া মই আজি এটা ক'ৰ্চ কৰিছোঁ সেই ক'ৰ্চটো মই আজিখিনি কমপ্লিট কৰিব লাগিব সেই কমপ্লিট কৰাৰ পিছত নেক্স বেলেগ এটা কৰ্চত যাব লাগিব যে তুমি এতিয়া ইটো পঢ়িবা সিটো পঢ়িবা তোমাৰ এ কোনটো মনত থাকিব হয়নেে নহয় গতিকে তুমি নিজে ভাবি চাব লাগিব।
সেইটো হয় বাৰু কিন্তু মানে আৰু কিয় পঢ়াতটো পঢ়িছো বু যিমান সময় পা ভালকে পঢ়ো তেছত পঢ়ি পচিব মন নগ'লে মানে কিয় যুজ বস্তিতিাত পঢ়িব নোৱাৰিম ন
যিমান পাৰো ভালকে পঢ়ো আৰু এতিয়া, এতিয়া গৰম বন্ধ দিছে ক'বলৈ যাবলৈও পোৱা নাই এইকাৰণে মানে পঢ়িব মন-চন যোৱা নাই আৰু। ক'ব যদি অকণ হৈ যাব পাৰোঁ ভাল-ভাল জেগাত। তেতিয়া ভালে লাগিব ইমান গৰম আৰু ঘৰ তালতনো কিমান থাকিম বাকী পোৱালে ফুৰিবলৈও গৈছে আমাৰ আকৌ। ক'তো যাবলৈ যোৱা হোৱাই নাই যাম-যমকৈ যোৱাই নাই আৰু কোনো ক'তো।
ন' গৰমটোৰ কাৰণেইতো যাবলৈ ক'তো মন নাযায়। যিটো গৰম পৰিছে মানুহ ওলাবলৈ নোৱাৰি আৰু যি যিটো ৰ'দ দিছে মানুহে মানে ওলাব টানেই পাইছে গতিকে তেন্তে গৰম দেখিয়ে মানুহে ওলাবলৈ নোৱাৰা হৈছে। এতিয়াতো মানুহ গৰম বন্ধ বুলি প্ৰায় মানুহ আজিকালি ফুৰিবলৈ নোযোৱাই হৈছে। তেন ফুৰিবলৈ গ'লেই মানুহৰ অসুখ হয়। সেই অসুখৰ ভয়তে মানুহে গৰমতে ঘৰতে থকা হৈছে, কাৰণ বাহিৰলৈ ওলাই যাব কি যিহে ৰ'দ। ৰ'দৰ কোবতে মানুহে ওলাই যাব নোৱাৰে। সেই গতিকে মানে মানুহ ঘৰতে থাকিব লৈছে ঘৰতে আৰু মানে ধৰা তোমাৰ এতিয়া কি কৰিব ঘৰতে কাম বন কৰি ঘৰতে দিনটো কটাই আছে। বাহিৰ ওলোৱাটো মানে সম্ভৱেই নহয়, যিটো গৰম পৰিছে যিটো ৰ'দ। এই ৰ'দত মানুহো আধা মৰা হোৱাৰ নিচিনা হৈছে।
ৰ'দতটো ৰ'দেই আজিকালিতো পাহাৰিয়া জেগাত যাবই নোৱাৰি, পানী-চানী যদিও যাব নোৱাৰি। কিমান মানুহ মৰিছে, কৈছে আমি পানীত যোৱা কথাই আছিলে বোলো ভালুপুং চাইডে বোলো যাওঁ নেকি? এইপিনে আকৌ মানুহ মৰিছে বোলে, এইপিনে ভালুকপুং চাইডে সেইকাৰণে নগ'লো তাৰপিছ আকৌ পাহাৰৰ এইপিনে অৰুণাচল চাইডে যাম বুলি ভাবিলোঁ, আকৌ তাত আকৌ লেণ্ডশ্লাইড হৈছে ইমান জেগাত তাতো নগ'লো। মানে যাবলৈ তেনেকে জেগাই নাই। কালি বোলো এপাক উৰাই যাওঁ নেকি? বোলো হেৰি ওচৰতে নদী এখন, মানে হেৰি এখন আছে। অহ, পুখুৰী এটা আছে সৰু, বেছি ডাঙৰ নহয় বাৰু, বেছি দওঁ নহয়। হা! সৰুকে মোৰ তাতে যাওঁ নেকি? লগৰবোৰ আকৌ সাঁতুৰি গৈ আহোগৈ কাৰণ ঘৰতেনো কিমান থাকিম, দূৰ জেগাত যাব নোৱাৰো, দুৰ জেগাত গ'লে পাহাৰ-চাহাৰ হেৰি হৈছে। ফচি যাম আকৌ পানী জোগাত গ'লে একে যিহে পানী এইবিলাক ধৰ আহি থাকে তাতে আকৌ ওতাই লৈ যাব, তাতছে ভাল এই ওচৰৰ জেগাত পুখুৰী-চুখুৰীতে যাওঁ ভালকে, বেছি দওঁ নহয়। তাতে গৈ পেলাই আৰু কিবা এটা খায় বৈয়কে গুচি আহিম আৰু তেনেকে-তেনেকেই ভাবিছোঁ যাবা নেকি তুমি?
তাকে তেনেকে যাবলৈ সেয়াহে যিহে ভয় হৈছে এতিয়া তোমাৰ একেলগে যাবলৈ, আজিকালি ল'ৰা-ছোৱালী হৈ মানে বন্ধু বান্ধৱৰ লগত যাবলৈ ভয়ো লগা হৈছে আৰু যিহে পুখুৰীত আজিকালি ল'ৰা-ছোৱালীবিলাকে ব-বনভোজ খাবলৈ যোৱা মানে। পানীত গা ধোৱা, আৰু পানীত গা ধোৱা মানে আজিকালি জানাই কেনেকুৱা পৰিস্থিতি হৈছে। সেইকাৰণে মানুহে অহ, আগতিয়াকেও যাবলৈ মানাই কৰে কয়। পানী। আৰু ভোজ খাবলৈ কি যাবা যিহে গৰম, এই গৰমত ভোজ খোৱা মানে মানে আৰু তোমাৰ বেমাৰহে হ'ব।
ভোজ নাখাওঁ বাৰু এনেই তোমাৰ ওচৰতে বৰ বেছি দূৰ নহয়। যাওঁ চব লগৰখিনি যাওঁ, তাৰপিছত ঠাণ্ডা-চাণ্ডা কিবা এটা লৈ যাম স্পাইট-স্চাইট নহ'লে ঠাণ্ডা-ঠাণ্ডা কিবা লৈ যাম, কককলাটো বাৰু নাখাওঁ, ককগলাটো খালে অকণমান দিগদাৰ হয়। কেচ-চেছ নাই। এয়া লৈ যাম তাৰপিছত তোমাৰ আম-চাম কাটি কৰি আপেল-চাপেল এয়া তেনেকে লৈ যাম। তাৰপিছত আৰু কিবা এনেকে কিবা-কিবি লৈ যাম আৰু মাংস-চাংস নাখাওঁ, নহ'লে গৰমৰ মাংস-চাংস খালে পিছত অপকাৰ কৰিব ডাইৰিয়া-চাইৰিয়া লৈ এনেই বেমাৰ গৰমত, এনেই বেমাৰ হৈ থাকে গৰমত আৰু বেমাৰ হ'ব ডায়েৰিয়া-চাইৰিয়া তাতছে ভাল ঠাণ্ডা-চাণ্ডা বটল-চটল লৈ যাওঁ, তাৰপিছত দুটাকে ডাঙৰ-ডাঙৰ, তাৰপিছত আপেল-চাপেল কল-চল, তাৰপিছত আম-চাম, এনেকে লৈ যাম আঙুৰ চাঙুৰ চবে মিলি জুলি ওচৰতেহে তাৰিছত। সাঁতুৰিম তেনেকে খাম বম তাৰপিছত আৰু আবেলি চাৰিটা মানত গুচি আহম আওঁ। তি চাৰে তিনটা নহলে চাৰিটা মানত আৰু ঘৰদালতনো কিমান থাকিম।
সাঁতুৰিবলৈ নোৱাৰিবা দেই সাঁতুৰিবলৈ বহুত বা। আজিকালি সাঁতোৰাটো বুলি ক'লে ভয়ে লাগে, নাযাওঁ দেই সাঁতুৰিবলে।
নাই নাই সেইটো ইমান দ নহয়তো। অকণমানেই দৰ বেছি দৰ নহয় ধুনীয়াকে তুমি ভৰি দি উঠি থাকিবা পাৰিবা। সেইকাৰণে সেইটো মানুহ মানে ইমান দৰ নহয়।
নহয় দহ হলেও তুমি সাঁতুবলৈ বহুত দিগদাৰ তুমিতো সাঁতুৰিব জানা জানো? তুমিতো সাঁতুৰিবও নাজানা। কাৰণ আমাৰ লগৰ খিনি গোটেইখিনি সাঁতুৰিব নাজানে। এ সাঁতুৰিব নাজানা কাৰণে আমি লগৰ খিনি এতিয়া। নদীত যাব নদী বা পুখুৰীত নামিব নোৱাৰো। কাৰোবাৰ কিবা এটা হলে কোনেও কাকো বচাব নোৱাৰিব। সেই গতিকে এতিয়া সাঁতোৰাটো দূৰৰ কথা নদীত পুখুৰীৰ নামাটোও দূৰ বাধা। কাৰণে সাঁতুৰিব জানিলে মানুহে। তেতিয়া নামিব পাৰি বা তোমালোকেও বা আমিও সাঁতুৰিব জানো।
বেছি দৰ নহয়তো তুমি এনে ভৰি দিয়ে হে কৰিব পাৰিবা বেছি দৰ নহয়। ভালকে তুমি এনেই এনেই মানে। পানীকণত বহি থাকিব পাৰিবা আৰু পানীতটো ঠাণ্ডা মানে কি আৰু চাফা পাইনো মানে এনেই গৈ পেলাই এনেই এইবিলাক পাহাৰীয়া চাহাৰীয়া দূৰৰ জাগগাত য বোলো ভাল তাতে যাওঁ বাৰু সাঁতুৰিব নালাগে আৰু এনেও সাটিবতো নোৱাৰো তেনতো সাটিব নোৱাৰো এ এনেকুৱা সৰু জেগাতোইবাক আক বি চহি ঠাণ্ডা ঠাণ্া খাই আৰু জেগাটো ধুনীয়া বত চ বত বুত মাৰি থাকে গছ গছ বহুত আছে চাহ তাহও পৰি থাকে ধুনীয়া মানুহো ইমান যায় মানে কিন্তু ইমান বেছি নাযায় আৰু চেফটিৰ কাৰণেও বহুত বস্তু আছে বাৰু তাৰ চেফটিৰ কাৰণেও বহুত লগাই ধৰিছে এনেই যোৱা যদি যাওঁ পাৰা
নহয় জানিছোঁ কিন্তু তেনেকুৱা জেগাত জেগা যাবলৈ পাৰ্মিশন দিব লাগিব ন আজিকালি পাৰ্মিশন নিদিয়ে নহয় আজিকালি ম নেকি
সেইটোত আজিলৈকে একো দুৰ্ঘটনা হোৱা নাই মানুহ যেনেকে গৈছে তেনেকে আহিছে একোৱে প্ৰব্লেম নাই তেনেকুৱাত সেইটোত
চবু মানুহে তথাপিতো মাক দেউতাকে ক'ত পাৰ্মিশন দিব সেইটো পাৰ্মিশ্যন নিদিব ন মা দেউতাই পাৰ্মিশ্যন দিব লাগিব মা যেতাই পাৰন
হ'লেও মানে সুধি মেলি কৰি আৰু মাহঁতক বিশ্বাসটো দিয়ে যাওঁ আৰু তাতে ক'ব ন কম এনেকুৱা টাইমত আহিম যোনটো সময়ত আহিম বুলি ক'ম সেইটো সময়তে গুচি আহিম নহলে এতিয়া গৰমত তোমাৰ টাউনৰ ফাইততো যাব নোৱাৰো যিহে গৰম টাউনৰ ফালেতো একেবাৰে ক'বই নালাগে গছ গছনি নাই সেইবতো যাবই নোৱাৰি তাত চবে এনেকুৱা সৰু সৰু পুখুৰীটোতে যাওঁ যাতে ভালো লাগে গৈ পেলাই অকণ ফূৰ্তিও কৰাব লগৰখিনি এতিয়া কলেজো নাই আৰু কলেজা গ'লেতো আৰু তাৰপিছত আৰুো আমি শুই কৰিব যাব নোৱাৰিম কলেজ যোৱা মানে আৰু পঢ়া শুনা আৰু তাৰ পিছৰ পৰাতো পঢ়িব লাগিব এইাৰ ন টুৱেলভ ফৰটি
না সেইটোতো হয়েই কলেজলৈ যওঁ কলেজটো আৰু খুলিব আৰু বেছি নাই কলেজ্কুলতো আৰু ক'লৈকো যাব নোৱাৰিম আৰু ঘৰতেই থাকিব লাগিব কলেজ আৰু ঘৰ কলেজ আৰু ঘৰ কাৰণ তেতিয়াতো আৰু পঢ়া শুনাহে তাৰ বাহিৰেতো আৰু বেলেগতো একো নাই এই গৰম বন্ধ কিন্তু যাতে ফুৰিব মন যায় কিন্তু এতিয়া ফুৰিবলৈ মন গ'লে গৰমটো যিটো পৰিছে বাহিৰলৈ ওলাই যাবলৈ মন নাযায় ওলাই যাতো দূৰৰ কথা আনকি বাৰানণ্্ডাত খুব ৰখিবলৈ মন নাযায় যে এনেকুৱা লাগে যে ফেনৰ বতটোকে লৈ থাকিম এনেকুৱা লাগি থাকে আৰু এইটো গৰমত মানুহ ওলাই যাব কেনেকে তে যিহে গৰম। আৰু বেমাৰ-আজাৰ যেনেকুৱা হৈছে, সেইটো কাৰণেতো মানুহ ওলাব নোৱাৰা হৈছে। আৰু আগৰ নিচিনা নহয় ন এতিয়া, এতিয়া জেগাবোৰ বহুত বেলেগ আৰু গৰম। টো আগৰ গৰম আগৰ যেনেকুৱা গৰম পৰিছিলে, এতিয়া সেইটো গৰম নহয়। এতিয়া গৰমটো বহুত বেলেগ, এতিয়া মানুহৰ মানে একেবাৰে গা পুৰি যায়। সেইটো কাৰণে মানে গৰম বন্ধটো আৰু ঘৰতে থকাৰ ব্যৱস্থা কৰিছোঁ আমি।
গম পাইছোঁ, কিন্তু এনে- কলেজটো নোখোলা আগতে অকণমান ফুৰ্তি চুৰ্তি কৰি অহাটো ভাল আৰু এতিয়া তাৰপিছত আও কলেজ দিনতো এতিয়া টুৱেলভতে আকৌ পঢ়া-শুনাৰ গুৰুত্ব দিবই লাগিব আৰু কলেজতো খোলাৰ পিছতটো পুৰা টুৱেলভ- ভালকে পঢ়িব লাগিব নহ'লে, নপঢ়িলেতো নহ'ব। মাহঁতে এতিয়া যাব-
পঢ়িব লাগিব। মেইন কথা হ'ল প পঢ়াটো। আমাৰ, আমাৰ কৰ্তব্যটো হ'ল আমি পঢ়াটো। আমি পঢ়িলেহে কিবা এটা কৰিব পাৰিম, তেতিয়া আমাৰ ফুৰাৰ দিনটো- বয়সটোও আছে আৰু দিনো আছে। সেই বয়সতো পাৰ হৈ যোৱা নাই আৰু দিনতো পাৰ হৈ যোৱা নাই। যেতিয়া আমি নিজে পঢ়ি কিবা এটা কৰিব পাৰিম, তেতিয়া আমি- নিজে নিজে অকলে অকলে ঘূৰিব পাৰিম, তেতিয়া আমাক কোনো লগ নালাগে। কাৰণ এতিয়া আমিটো- আমাৰ এইটো শিক্ষাৰ্থী জীৱন ন। এইটো শিক্ষাটো, শিক্ষাটো প্ৰথম মেইন শিক্ষাটো। শিক্ষাটো আয়ত্ব কৰি ল'ব পাৰিলে, তাৰপিছত তুমি লাহ। লাহে লাহে তুমি যি হোৱা তাকে হ'ব পাৰিবা। আমি প্ৰথমতে শিক্ষাটোহে কৰিব লাগিব। তাৰপিছত ঘূৰা পকা। কিন্তু ফুৰিবতো লাগিবই কাৰণ শিক্ষাই শিক্ষাটো কৰিবও লাগিব, তাৰওপৰি ফুৰাতোও লাগিব কিন্তু গৰম গৰমটো কাৰণে এতিয়া কটো যাবলৈ মন নাই। তথাপিতো চাম বাৰু।
ওলাবা ওলাবা একো নহয়, এপাক আমি গৈ আহিমগৈ। তাৰপিছত গৈ অহাৰ পিছত অকণ ফুৰ্তি চুৰ্টি কৰি আহি, এই বেছি সময় নালাগে। চাৰে তিনটা বা তিনটা মানত গুচি আহিম। তুমিও এশ টকা এটা লৈ ল'বা।